শুনিছানে?
অ শুনিছো অ?
অ কি কৰি আছ?
এইয়া জোৰ চাবলৈ গৈছিলোঁ ই মাএ।
উম।
তাৰ পৰাা কুচি এটা কুচি এটা গ'ল হাতৰ পৰা।
উম গলেই।
উম এই নেজফালে পৰিলে ঘাপটো।
ডাঙৰ আছিলে নে?
ডাঙৰ নহয় ইমান সৰু আৰু।
উম।
প্ৰথম গৈয়ে তো মানে টৰ্চটো লৈ যোনখনত যোনখন জেগাত চাইছগে
উম।
তাতে মানে তো সেই কুচিয়াতটো ৰখি আছিলে, তাৰপৰা পোহৰটো দেখি অকণমান পিছফালে গুচি গ'ল।
আহ।
যাওঁতে মানে নেজপুৰত পৰিলে নেজপুৰত পৰিলেও যদিও মানে এ হেৰি নৰখিলে গুচি গল পানী দি গ'ল।
অ।
উম।
তাৰপৰা এতিয়া ঘৰলে আহিলি নে?
ঘৰলে আহিলোঁ অ', ঘৰলে আহিলোঁ।
উম, আজি মানে বেপাৰ বেয়া।
আজি বেপাৰ বেয়া।
উম।
চাবলৈ গ'লে মাছ পাম মানে দূৰলে এতিয়া অকলে অকলে যাবলৈ বেয়া, মানে আমাৰ অলপ গোটেই পথাৰখন দলনি ন। অ', দলনিত আমি আগতে চাবলৈ যাওঁ, দলনিত চাবলে গ'লে মানে কি হয় তোৰ লগত এটাল দুটা লাগে। অকলে অকলে বেয়া লাগে। অকলে চাবলে বেয়া লাগে টো জগৈন্ন হাবি মাজতে।
অ অ
সেইকাৰণে মানে এই এতিয়া এনেই আছো ভিতৰতে, চাহ মায়ে দিছে তাকে খাওঁ।
অ, ভাত দেৰি হ'ব নেকি আজি
ভাত এ বনাই আছে বাৰু। উম, মই মানে এই তাপা দৌ দৌৰি মেলি আহি মানে চাহ একাপ খাওঁ।
উম।
তাকে এতিয়া দিছে হে।
ঠিকে আছে, গাখীৰ চাহ নে লাল চাহ।
লাল চাহ, লাল চাহ।
অ'।
গাখীৰৰ চাহটো ৰাতিপুৱা শুই উঠিয়ে খাই দিওঁ। তপা এতিয়া আমি গাখীৰ ৰাতিলে নাথাকেই মানে।
অ', গৰু আছে নেকি ঘৰত?
গৰু আছে অ'।
অ'।
গৰু টোৰ তিনিটা আছিলে তাৰ পা এটা বেছি দিয়া গল।
অ', এতিয়া দুটা আচেগে।
উম এতিয়া দুটা আছে তাপা ডাঙৰজনী গাভিনীহে আছে বাৰু এতিয়া।
অ', অ'।
তাৰপা ছাগলী, ছাগলী দুজনী আনিলো।
উম।
উম, তাকে এজনী গাভিনী হৈ আছে এতিয়া কেমাহ এমাহ মানৰ এমাহ ডেৰমাহ মানৰ পাছত ঠিকে হ'ব চাগে।
অ', অ', অ'। তাৰপা দিনত ভাতটো কিহে খালি?
দিনত দিনতটো মই ৰাটিপুৱা এবাৰে খাওঁ যে।
অ', অ'।
এনেকে সুদাই নিকাই খালো আৰু।
অ মই তেনেকে খাওঁ বাৰু মও দিনতে খাওঁ মানে মোৰ হেৰি হয় আৰু। ৰাতিপুৱা উঠোতেও দেৰি হৈ যায় যে বাৰটামান বজাতে খাওঁ ভাতটো এটামান বজাত।
হয় হয়।
তাৰপৰা একেবাৰে ৰাতি খাই দিওঁ আৰু।
অ'।
উম বাকী খবৰ খাতি ভালে ন
তাকে এদিন যাম ৰ তহঁতৰ ফালে।
আহিবি আহিবি আহিবি।
অ।
অ এ খানাটো কথাও সেইদিনা টেকেলিক কলো
কি কৈছ?
খানাটো কথাও বোলো টেকেলিক সেইদিনা ক'লো।
ক'লি নেকি!
উম।
কি কি কৈছে?
তাৰপৰা সি কৈছে খাব লাগিছিলে এইকেইদিনতে বতৰটো ভালকে চাই লৈ পেলাই। সেইটো জাগাতে আমি তেনেকে আমি দুই কেজি মান - উম গাহৰিকে পাতিছো। উম তাতে আকৌ এইকেইদিন আকৌ বতৰতো বেয়া হৈ আছ নহয় বৰষুণটোৰ কথা। হা?
তাকে বতৰটো কাৰণে অলপ স স সমস্যা হৈছে বাও।
উম।
এইয়াতে এই বৰষুণ দিব এই ৰ'দ দিব, অ।
আমি আমি কেইটাই আও।
তাকেহে অ আমি কেইটাই -
উম উম গাহৰি দুই কেজি তেনেকে তাতে বনামগে। তাৰ পৰা মানে এই আমাৰ এইকণত যে পাই যে দলংৰ ওচৰত যে।
হয়।
এই দলং পাৰহৈ লৈ পেলাই চেণ্টাৰ এটা নাই জানো এই চেণ্টাৰটোত নতুন কে মানে দোকান এখধ খুলিছে। সেই খনত মানে গাহৰি কেজি তিনিশকে।
তিনিশ নেকি?
তিনিশ অ ঘৰত দিয়েগে। ঘৰতো দিয়ে মানে তাতো পায়।
অ।
উম। সেইটোৱে নলগাই মানে। তাপাই অ তাপাই ল'ম বুলি ভাবিছো তেতিয়া তিনিশ ছশ টকা মানে - গাহৰি লাগিব দুই কেজি। এনেই বেলেগতো চাৰে চাৰিশ।
তাকে অঁ।
উম, সেয়া দুই কেজি লৈ ললে আমিকেইটাই আৰমত - ধুনীয়াকৈ খাই থাকিব পাৰিম আও।
অ।
উম। এতিয়া দিনটো এতিয়া মিলা নাই নহয় এতিয়া দিন - উম বতৰটো ঠিক হৈ লওক।
উম।
তাকে আও মই - এক তাৰিখৰ পিছৰ পৰা নোৱাৰিবও পাৰো মানে এইকেইদিনতে অ এক তাৰিখ নহয়। - দুই তাৰিখ মানৰ পৰা মই নোৱাৰিবও পাওঁ।
কেলে বা?
এনেই যিতি কিছুমান কাম আছে মানে।
অ অ।
সেইকাৰণে।
অ অ।
তাৰপা মানে - দহ তাৰিখও মানে এফালে যাম মানে দূৰণিকে ফুৰিবলে।
ফুৰিবলে যাবি ন?
উম', দহ তাৰিখে।
অ।
ভাবি আছোঁ এতিয়া দহ তাৰিখে, কিন্তু এতিয়া কি হয় গে নেজানো আও।
আমাৰহে যোৱা নহ'ব নেকি, এইবাৰ।
জানোঁ এতিয়া আমাৰ পাঁচটা মানুহ।
অ'।
নিজৰে গাড়ী।
অ'।
উম, অলপ দূৰণিকে যাম আৰু।
অ', ঠিকে আছে, অ'।
যাওঁতে লাগিব এতিয়া দুদিন মান।
তাকে অ'।
উম।
আমাৰ এইবাৰ অ', যোৱাটো নহ'ব চাগে, অলপ দেৰি হ'ব যোৱাটো।
তহঁতৰ দেৰি হ'ব নেকি?
দেৰি হ'ব, অ'।
উম।
মানে কিছুমানৰ পৰীক্ষা, পৰীক্ষা আছে, পৰীক্ষা সময়ত মানে যাব নোৱাৰিম ন'।
উম, তাকে-তাকে, এইটো সবৰে চাই মেলি যাবি আৰু।
তাকেহে অ'।
উম, এটা নগলেও ইটোৰ বেয়া হ'ব ন'। গোটেইকেইটাই যেতিয়া যাম বুলি কৈ আছ।
তাকেটো, উম।
উম।
এনে চাওঁ, এ, সময় সুবিধা মিলাই যাব লাগিব আৰু।
যাব লাগিব, যাব লাগিব।
উম।
উম, তাৰপৰা, সেইয়াই আৰু।
এহে।
উম। ঘৰত নাই, আহিবহে, আহিব, মানে অকমান দেৰি হয় মানে আহোতে আৰু।
অ', অ'।
উম, নটামান বাজে আৰু।
অ'।
উম, তাকেহে। পইচা পাতিও নাইকিয়া হৈছে।
তাকেহে অ', পইচা-পাতি বৰ অসুবিধা হৈছে এই কেইদিন।
উম।
উম'।
দিঅ নেকি কেই টকা মান।
আহ?
দিঅ নেকি কেই টকা মান?
কেই টকামান দিবলৈ এতিয়া মোৰে এতিয়া অসুবিধা পৰি আছে, মানে ইমান কথা।
ত্ৰিশ টকা মান দিলেও হ'ব। আজিৰ দিনটোৰ কাৰণে, ত্ৰিশ-ত্ৰিশ-ত্ৰিশ।
ত্ৰিশ টকা, কাইলৈ ৰাতিপুৱাহে পাবি।
উম, মই আজি ৰাতিটোৰ কাৰণহে লাগিছিলে।
অ', এতিয়া মানে নাই, এতিয়া দহ টকামান পাবি চাগে।
উম, দহ টকা নালাগে মোক দহ টক
অ', পোন্ধৰ টকা এটাহে আছে নেকি এই একাউণ্টত।
উম, দহ টকাত দহ টকাত মোৰ একোৱেই নহয়।
তাকেহেনে।
মোক আকৌ যোনটো খাওঁ আকৌ পোন্ধৰ টকা লয় যে।
অ', পোন্ধৰ টকা লয় গম পাইছোঁটো অ'।
উম।
তাকে কাইলৈ ৰাতিপুৱালেহে পাবি চাগে পালে আৰু।
ৰাতিপুৱালৈ নালাগে এতিয়া হোৱা হ'লে হয় ৰাতিপুৱা
অ', তাকে হে অ'।
উম, টোপনিও ধৰিছে অও।
তাকে টোপনি ধৰিছে আজি দিনতো আজি মোৰ বৰ টোপনি ধৰি আছে। তাত খেলপথাৰত গৈ পেলাই তোৰ অলপ ই বহি আছোগে টোপনি ধৰিছে। তাৰপা তোৰ অলপ পিছত অলপ হেৰি ব্যায়াম কৰি মেলি দৌৰিছো আৰু। শুনিছনে? মানে এতিয়া বতৰটোৰ পৰা মানে অলপ অসুবিধা হৈছে আও। এই বৰষুণ দিব এই ৰ'দ দিব। ধৰিবই নোৱাৰি মানে। কোনোবা এটা দিন চাই মেলি যাব লাগিব আৰু ন খানাটোলৈ। চবৰে সময় সুবিধা মিলক। মিলি মেলি যাব লাগিব এদিন। এই পৰীক্ষা এই অসুবিধা। সেইখনৰ কাৰণে মানে পটককৈ যাওঁ বুলি ক'লেও যাব নোৱাৰি। সেইকাৰণে সময় সুবিধা মিলাই চবকে কৈ মেলি চবেই একেলগে আলোচনাটো কৰি মেলি যাব লাগিব। এতিয়া তই মই এতিয়া অলপ এইকেইদিনত অলপ ফ্ৰী আছো যদিও মানে বাকীকেইটা নাই যে। সেইকাৰণে মানে অসুবিধাটো হৈছে অলপ। এনে চাই চিতি যাব লাগিব আও। বতৰটো ঠিক হওঁতে কেইদিনমান লাগিব এই বৰষুণ এই ৰ'দ। ভালকে চাই চিতি যাব লাগিব এদিন, কাৰণ বহুত দিন লগ হোৱা নাই ন। গোটেইকেইটা। যথেষ্ট দিনেই হ'ল আমি লগ নোপোৱা। সেইকাৰণে ভালকে চাই চিতি মেলি যাব লাগিব আৰু।